অ।
অ কি কৰি আছা?
আছোঁ এনে তুমি।
ময়ো এনে আছোঁ। উম ব'লা আজি আমি স্কুল লাইফৰ বিষয়ে কথা পাতো ব'লা।
ব'লা।
আহ। আহ আম আমিটোতো একেলগে পঢ়িছিলো ন
অ আমিতো সৰু পৰা একেলগে পঢ়া অলমষ্ট অ, কোনটো ক্লাছত লগ পাইছিলো আমি
আমি ক্লাছ ফ'ৰত লগ পাইছিলো ফাৰ্ষ্ট টাইম কানাডা বেংকত
অ অ এই দুদিন মানৰ কাৰণে যে বেলেগকে আছিলে অ অ মনত পৰিছে উম উম।
তুমি চিলাই আছিল আৰু
আৰু এজনী আছিলে অ অ আমি তিনিজনী আছিলোঁ ফাৰ্ষ্ট। ফাৰ্ষ্ট টাইম তেতি ফ্ৰেণ্ড হোৱা নি
অ তাকে তেতিয়া আমি ফ্ৰেণ্ডছ আছিলো আৰু তেতিয়া আমি কিবা খেলিছিল
কিবা কিবি খেলিছিলো অ অ মনত আছে, হহ ভাত ৰন্ধা চা চাহ বনোৱা ফুৰিব যোৱা কিবা কিবি বাপৰে আই গেষ্ট সেই দুদিনৰ পৰা চাগে আমি তেন ডাইৰেক্ট ক্লাছ ছিক্সত লগ পাইছিলো। কাৰণ ফাইভত আমি একেলগে নাছিলো ন
অ অ ফাইভত নছিলো তাৰপিছত ছিক্সত আমি লগ পালোঁ ছিক্সত চাগে তুমি অ ছি একেলগে আছ
অ কিন্তু আমাৰ যোনজনী লগৰ আছিলে সেইজনী আকৌ বেলেগ ক্লাছত আছিলে তাই
অ অ তাই বেলেগ ক্লাছত আছিল অ তাকে উম উম তাকে, উমহ ছিক্স তাপিছত অ চিক্স ছেভেনত আছিলা নেকি
ছেভেনটো আমাৰ ইয়াতে হে লকডাউন হৈ গৈছি ল ন কৰুণা যে আছিলে। অ ছিক্স ছৰো আমি একজাম দি কেনে যে নাপালোঁ দেন ছেভেন এইট টো অনলাইনে হ'ল। নাইন, টেনত আকৌ একেলগে পাইছোঁ নাই নাই আমি নাইন, টেনত বেলেগ বেলেগ ক্লাছে হ'লো। চেকচন বেলেগ হ'ল ন আমাৰ
অহ ন খালি ছিক্সতে একেলগে আছিলোঁ অ অ
একেলগে পাইছোঁ। অ মানে আগতকে বেছি বেছি ক্লজ হৈ গৈছো
উম উম তেতিয়া আমি ফোন চন নম্বাৰ চম্বাৰ লৈ লৈছিলো কথা চথা পাতিছিলো।
অ অ, অ মেছেজ কৰিছিলো বা কিবা কৰিছিলো সে আৰু আমি টিউচনো গৈছিলো। উম উম তাকে। অ কিন্তু মই ফ্ৰেণ্ডচিপটো আন এক্সপেত ছিলে ন মানে চাদেনলী দেখা পালোঁ বহিলো
অ অ, ‌অহ আৰু বেছি আমি অনলাইনত অনলাইনত বেছিকে হৈ গৈছিলো ন। বৰ্নদিং টো ভাল আমাৰ। তাপিছত স্কুলত টো একে, অ উম উম তাকে তাকে, উম তাপিছত যে আমাক পৰা যে চায়েন্স মিউজিয়ামত লৈ গৈছি
লৈ গৈছিলে অ' পিকনিক যে লৈ গৈছিল
অহ, আৰু তো পিকনিকতে তাতেই লৈ যায় সদায় ন'?
অহ, চাইন্স মিউজিয়ামতে লৈ যায়।
অহ, তাকে।
তুমি কি পিকনিক কেইবাৰ গৈছা স্কুলৰ পৰা?
মই মোক জেইবাৰ মানে জেইবাৰ স্কুলৰ পৰা নিচে সিমান বাৰ গৈছো।
মানে প্ৰত্যয়েকবাৰে গৈ চাইন্স মিউজিয়ামে গৈছা ন'চাইন্স মিউজিয়ামে লৈ যায়। উম, মই পিকনিক ক্লাছ ছিক্সতে মোক যাব নিদিছিলে তাৰমানে ত'মই ক্লাছ ছিক্সতে জোৰ যবৰ মানে তোমাৰ পিকনিক- চিকনিক গ'লে আৰু সেনেকে খাই বৈ পেট- চেট বেয়া হয় ন' আৰু অকলে ভয় -ভয় কৰিছিলে হলে। ক্লাছ ছিক্সত মই বেলেগ আৰুটো নাইয়ে মানে আমাকতো নিয়াই নাই ন' চেভেন এইঠ নাইন তেন টো নাছিলে ট্ৰিম আমাৰ লাষ্ট আমি ক্লাচ ছিক্সতে যোৱাাত মইনে ঘৰত মান জোৰ জ বেছি কৰিবলৈ নাই যামেই এইবাৰ এইবাৰ নগলে আৰু নাপাও। সেনেকে জবৰদস্তী কৰি গৈছিলো নহ'লে নাপালো হে ক্লাছ ছিক্সৰ পিকনিক। সেনেকে ব বহুত ভাল লাগিছিলে দে ক্লাছ চিক্সৰ পিকনিক। চাইন্স মিউজিয়ামত আৰু তোমাৰ অলপ গাৰ্ডেন টাপৰ জংঘল এৰিয়া যে আছে মনত আছে আমি যে অ' আমি যে মে মেট -ছেট পাৰি যে খাব
অহ, তাৰপিছত কিবা -কিবি চিপচ - চকলেট কিবা -কিবি মেগী-পাস্তা এনেকে খাইছিলো ন, ' মিলাই -।
অহ, চবে যে বেলেগ -বেলেগ, কিবা- কিবি যে আনিছ চিলে আৰু লৰা- ল'ৰা এজন যে আছিলে সি যে একেবাৰে চব তোমাক আৰু মোক কৈছে তোমালোকে বিলাই দিয়াচোন বোলে মন অহ, হিয়ো আছিলে দেই।
তাকেতো।
তি তুমি মই সি আৰু এটা ল'ৰা আমি -আমি তি -তিনজনী ল'ৰা, তিনিটা ল'ৰা আৰু আমি দুজনী ছোৱালী বহিছিলো চাগে একেলগে। আমিয়ে মানে বেছি ভাল ফ্ৰেণ্ড আছিলো গ্ৰুপটো আৰু অ', এতিয়াটো চব ফ্ৰেণ্ড বেলেগ -বেলেগ হৈ গৈছে ন' বেলে
উম, অ' তাকে আৰু যে আমাৰ যে ক্লাছ ছিক্সত যে আমাৰ গেমছ পিৰিয়ডত যে ছাৰহঁতে যে লুডু চেছ- তেছ
অ', - অ', কেৰম -চেৰম খেলিবলৈ দিছিলে আৰু যে তোমাৰ দেগামচ আ কি আপ ডাউন- আপ ডাউন খেলিব দিছিলে যে অহ, সেইটো অহ যদি মানে তুমি বহিব ব -বহা জাগাত থিয় হৈ দিয়া তেনেহ'লে তোমাক গেম খেলাব লৈ নাযায়। কি- কি যে আছিলে এইবোৰ ট্ৰিক্স।
তাকে আৰু ৰুমতে যে চেচ, লুডু আৰু মইটো চেচ খেলিব নাজানিছো আমিতো লুডু খেলিছিলো নেকি ন' অহ তাকে
নাই লুডুয়ে খেলিছিলো বেছিভাগ চেচ, কেৰম সেনেকে ইমান খেলা নাছিল উম, মানে কেৰম টো অহ, কেৰমটো অনলাইন খেলিয়ে ভাল লাগে ন'অফ লাইনত কে
অহ, মই অনলাইনত খেলি পোৱা নাই ৰবা।
অহ, মই আক অফলাইন খেলিবলে নে নেজানো মোৰ গোটেই মাৰা নাখায় মই অনলাইনে খেলো বেছি।
অহ, আচ্ছা। অহ, আৰু যে আমাক -আমাক গেছ পিৰিয়দত তলত যে লৈ নগলে যে আমি কেনেকে চিঞৰি থাকোঁ। থাকোঁ ন' ছাৰক। তাকে টো হ
চাৰে সেইকাৰণে জানি বুজি কয় নিনিউ আজি নিনিউ বুলি পোৱাৰ লগে -লগে একদম হাঁহ
অহ, হাহাকাৰ তাৰপিছত যে আৰু যে আমাৰ কিবা -কিবি পিৰিয়ড যে অফ থাকে মানে কি ক পিৰিয়ডৰ যদি টিচাৰ নাহে তেতিয়াহ'লে গেমছাৰটো আহিলে কি ভাল লাগি যায়। গেম চাৰে যে কয় ব'লা তলত
আহ আমাৰো ফ্ৰী পিৰেড নাছিলে হেণেকে কেতিয়াবা এচেণ্ট থাকিলে হোৱা আছিলে
অ অ সেনেকে আমাক চ গেমচাৰ আহি গলে চবৰে ফূুৰ্তি একদম ন
তোমাৰ য়োগা ক্লাছ বোৰ যে
উম যোগা ক্লাছ বোৰো বাপৰে তেতিয়া ভাল আছিল জানা তেতিয়া য়োগা ওয়াগা কৰিছিলোঁ আমি আমাৰ অঞ্চ্চো ও আছিল তেতিয়া মানে আমাৰ ফিত নেছ আছো এতিয়াতো আমি কিমান এলাহ কৰো
এলাহ মানে সেইদিনা কিছ সেইদিনা তোমাৰ হেৰি কিবা যয়োগা ডে আছিল আছিল যে তুমি কৰিছিলা না মইতো উঠি কেনে গম পাইছো যে অ উয়োগা দে আজি মানে ইমানেই এলাহ নকৰিলোয়ে গম পোৱাৰ পিছতো অ স্কুলতো কৰালে
অ, তাকে।
আৰু তোমাৰ যে স্পৰ্ দে হক কিবা হ এইবোৰ যে আছিলে তোমাৰ মাৰ্চ পা কৰিছিলো।
বাপে মাৰ্চ পা কৰিছো আৰু যে আমি যে। অ আৰু ৰেলী চেলি যে হৈছিল ইণ্টাৰ গ্ৰুপ।
এই বে ৰেলি বোৰ বহুত মনত পৰে।
আমি যে দৌৰিছিলো গ্ৰুপত আৰু পাইছিলো ন থাৰ্ড থাৰ্ড পাইছিলো
দৌৰিব আৰু যে গেমটো যে, মুখতো তোমাৰ মাৰ্বল ল'ব দিয়ে, কণী ল'ব দিয়ে হয় নে?
উম, উম তাকে, আৰু যে কিবা তুি জাম্প হয়। ওৱান লেগ ৰেছ,
কেলি ভাঙিব দিয়ে। চকু চকু হেৰি ধৰি কেনে তপ কিমান কি আছিলে।
আহম সদ মানে মনত পৰে বহুত মনত পৰে এইবোৰ উম, কিন্তু আৰু মানে কলেজ লাইফটো বহুত বেলেগ হয়। কলেজ লাইফতো বহুত ডাঙৰ ডাঙৰ ষ্টুডেন্ট থাকে ন।
উম মানে এনেকে তোমাৰ স্পৰ্ দে সেইবোৰ কৰে ন মানে।
কৰে, কৰে কলেজ লাইফত কৰে স্পৰ্ট স্পৰ্টচ উই হলে তাৰপিছত ইলেকচন চলে মানে কলেজ লাইফটো ইমান বৰিং নহয়। তাতেও বহুত চিল আছে, বহুত হেৰি আছে।
মানে ধৰা স্কুলতোমাৰ স্কুলতো বান্ধোন থাকে ন বা কলেজতো থাকে পুৰা
নাই, নাই অ ফ্ৰী কলেজ লাইফটো একদম ফ্ৰী তোমাৰ ভাল কলেজ লাইফত যায়। তোমাৰ ভাল লাগে কিন্তু মানে বেছিকে স্কুল লাইফতটো মতৰে আৰু বহুত। ফ্ৰেণ্ড থাকে আৰু কলেজত ইমান ফ্ৰেড আমি নব ন ন ইমানতো কাৰ অ, চব নিজৰ নিজৰ মানে ইমানো ক্ল'জটোতো আমি কাৰো লগত হব নোৱাৰো ন। কলেজত ত। উম, উম তাকে আৰু মানে কলেজত। এটা দুটাৰ লগত থাকো আৰু সেনেকে তাৰপিছত কলেজ লাইফত ফ্ৰেচাৰ্চ হয় ফ্ৰেচাৰ্চবোৰো চাওঁ। ভাল লাগে ফ্ৰেচাৰছ চাই আৰু আজিকালি ফ্ৰেচাৰছ বোৰ আৰু মানে জল্দি মানে ফ্ৰেটো সাতটা মানতে হেৰি কৰি দিয়ে বন্ধ কৰি দিয়ে আৰু কে কাজিয়া-চাজিয়া লাগে ন অ কাজিয়া লাগে। তাৰ পিছত ছত ৰৰাা চৰা কিবা কি
তোমাৰ এটাৰে ল ফাৰ ইয়াৰ হ ফে চবৰে বেগ বেগ ফাৰ্ ইয়ৰ বেলেগে কৰে ফেগ একে কৰে ন
অ' সেনেকোৱা আছে। অ, কিন্তুি দীপাৰেটৰ মানাৰ। ডিপাৰমেন। ডিপাৰ্টমেন্টৰ মানে ডিগ্ৰীত যেতিয়া পাবা ন তুমি তেতিয়া তুমি তোমাৰ লগৰ যেনেকে ইংলিছ ডিপাৰ্টমেন্ট তাৰিছতে কমাৰ্চ ডিপাৰ্টমেন্ট। হিষ্টি ডিপাৰ্টমেট সিহতৰ মানে বেলেগ বেলেগকও ফ্ৰেচাৰছ পায়। লাষ্টত আৰু লাষ্টৰ ফালে।
অ, মানে ধৰা যে ওলাই যেন তাৰে আগে আগে আৰু ন মানে ডিপাৰ্টমেণ্ট ৱাইজো ফ্ৰে দিয়ে আৰু কাইণ্ড অফ।
অ, ফেয়াৰৱেল আৰু কিন্তু তোমালোকে পাবা। জেনেৰেল ফ্ৰেছাৰ্চ পাবা, তাৰপিছতে সেনেকুৱা আৰু ষ্টাৰ্টিঙতো ফ্ৰেছাৰছ ই তোমালোকক মানে আহি থাকিব আৰু মা মাহে মাহে মানে কিবা এটা হ'ব আৰু।
মানে কিবা নহয় কিবা প্ৰগ্ৰেম থাকেই আৰু মানে মাহে মাহে।
অ' ভাল লাগিব কিন্তু।
সেইকাৰণে বহুতে কলেজ লাইফ টো মানে ভাল পায় বেছি।
চালো আৰু মানে গম পাইছো আৰু স্কুল লাইফ তো মানে মিছ কৰা যায় আৰু।
উম, কাৰণ তোমাৰ ওৰত যিমান অ যিমান যি হওক তোমাৰ স্কুলত। টা বেলেগ এনভাইৰনমেণ্ট আৰু কলেজত বেলেগ এনভাইৰনমেণ্ট স্কুলত তোমাৰ অ চব ভাল ফ্ৰেণ্ড হ নহ'লেও চব ফ্ৰেণ্ড মানে
অ চব ফ্ৰেণ্ড অ তেতিয়াটো গম নাপায় পা তেতিয়াতো আমি সৰু থাকো
অ এতিয়া কলেজত তোমাৰ কিমান ডাঙৰো আছে, চিনিয়ৰ আছে, জুনিয়ৰ আছে। ত চবে লগত মিলি যাব নোৱাৰি ন সেনেকে। সেইকাৰণে অলপ মনত পৰে আৰু
কিন্তু কলেজ ল ভালে লাগিব আৰু মানে এডজাষ্ট হৈ যাবা কলেজতো
হা
কলেজতো একজাটষ হৈ যাব। অ অ এইটো হৈ গলো বাৰু তথাপিও স্কুলৰ কথা মনত পৰে।
অ আৰু ফ্ৰেণ্ড বনাও ফ্ৰেণ্ড চেণডচ বনিবই দিয়াচোন যি নহওক
অ ফ্ৰেণ্ডচটো বনিবই। উম উম সেইটোয়ে
আৰু
অ কলেজত একদম গান চান ৰাতিব পৰাৰা মানে একদম গান চ চান বজাই থয় আৰু মানে কলেজত ফেচাচ চলত ৰাতিুৱা এদিন গৈছিলো ভাষন চাখন দি থ বৰ লাগিছিল। কিন্তু ৰাতি ভাল লাগে চিংগাৰ আহে ছিংগাৰ উঠে ষ্টেজত
মেইন প্ৰগেমবোৰ গধূলি দিয় হয় আৰু ন ৰাতিপুৱা স্পিজ দিয়ে অ অ অ
ছিংগাৰ বোৰে গান গাই তাৰপিছতে ষ্টুডেন্ট বোৰে গান গাই মানে ভাল লাগে আৰু
পুৰা মানে এনজয় আৰু
মানে আজিকালি ৰাতিলৈকেও নথয় মানে এইটো বন্ধ কৰি দিছে মানে ৰুল বনাই দিছে। অ অ কাজিয়া হয়। এইটো কাজিয়া হয়য়েই। আমাৰ কলেজতো যিমান বাৰ ফেচাচ কাজিয়া হৈছে লাষ্টত।
অ আৰু একফালে ভালেই দিয়া ভালে ভালে গলেও আহ অ। সেইবোৰ গাৰ্ড দিয়ে আৰু
দিয় ওচৰত কলেজ থাকিলে ভাল আৰু কিন্তু দূৰত কলেজ থাকিলে আৰু যাব। নোৱাৰিম ন ফেছৰ চত উ আহ যত ৰ হৈ য সেইটোয়ে উম
কা় আহে বাবু তোক কিবা অত গলা অহা যোৱা সুবিধা হয় দূৰ হলে গা জাম লাগিব ৰাতি হ'ব। সেনেকুৱা আৰু ওচৰ হলে ভাল। তেনেকুৱা আৰু
উম দিয়া আজি কাৰণে এইখিনিয়ে ন
আহ দিয়া ঠিক আছে দিয়া বাৰু অ অ